হেল্ল'।
কওঁক কওঁকচোন শুনি আছো কওঁক। মই মানে ভাত খাই উঠিলোঁ।
খালে।
খালো, খালো আপুনি খালে?
খালোঁ, খালোঁ।
আপুনি মোক কিবা সুধিম বুলি কৈছিল কি সুধিব কওঁক।
অ আপুনি আত্মসহায় গোটত আছে নে নাই?
মই আছিলো মানে আত্মসহায় গোটত মই মান মানে উম্ সম্পাদিকা হিচাপে আছিলোঁ। বৰ্তমান এতিয়া আত্ম হয় গোটৰ মানে আমি যোৱাকালি যথেষ্ট খিনি গছ পুলি ৰুলো। আমাৰ মানে পঞ্চায়তৰ বা আমাক যোগান ধৰিছিল। আপোনালোকক ধৰিছেনে নাই বাৰু কৈ যাওকচোন দিছে ন কিমান ত কৈ দিছে আপোনালোকক
আমাৰ দুটাকে দিছে
আপোনালোকক তাকে দিছে ন আমাৰো দিছে মানে আমাৰ অঁ আমাৰ দহ গৰাকীক মানে দিছে দুটাক ক বিশটা আমি গোটেই কেইজনীয়ে গৈ পেল মান পঞ্চায়তৰ পৰা মানে সংগ্ৰহ কৰিছো আপোনালোকে তেনেকে গৈছে ছিল নে এজন এজনকে গৈছিল
নাই আমি ইয়াতে হেৰি কৰিছো আমাৰ বাইদেউজনী আহিছে জি পি এছত মাৰি পেলাই ফটো দিছে আমি ৰুইছো আপোনালোকে পুলি কি পুলি দিছে আপোনালোক
আপোনাৰ তগৰ পুলি দিছে অঁ কি কয় উম মানে সোণাৰো বুলি দিছে ছে আপোনাৰ হেৰি পুলি দিছে আমৰ পুলি দিছে মানে তেনেকে মানে নাম কেইটা মই পাহৰি গৈছো মানে পুলি অ দিছে আৰু অ অ অ পাইছে আৰু মানে, ম মানে কিছুমান পুলি আমি নামো নাজ নাজানো নহয় জানো চৰকাৰৰ মানে অ নাজানো আৰু আমি ঘ অ অ। অ কৃষ্ণচূড়াও দিছে আমাৰ তাত অ পাহৰি গৈছিলো মই, অ দি দিছে মানে কি জানে? কিছুমান পুলি ধৰক আমি গাঁৱলীয়া ভাষাত আমি বেলেগ এটা মাতোঁ আৰু আমাৰ মানে লিখিত ভাষা এটাও বেলেগ হৈ যায়গৈ নহয়। পুলিটোৰ নামটো সেইটো কাৰণে মানে অ হয়। সেইটো কাৰণে আমি মানে কি জানে? এ এইটো পুলি নাম মানে আমি কিতাপৰ অনুপাতে মানে উম ক'ব নোৱাৰো, সেইটো কাৰণে মানে আমাৰ এটা সমস্যা হৈ যায়গৈ। আপোনালোকে কেনেকে কি? কৈ নাজানো। কিন্তু আমাৰ মানে ধৰক। উম। ঘৰুৱা ভাষা আৰু লিখি। তীয় ভাষাৰ মাজত মানে পাৰ্থক্য এটা হৈ যায়গৈ যে। এতিয়া আপোনালোকৰ আত্মসহায়ক গোটৰ পৰা যে চৰকাৰৰ পৰা দিছিল দহ হাজাৰকৈ টকা আপোনালোকে কি কৰিলে বাৰু। আমাৰ কিন্তু। গোটৰৰ মানে মানুহখিনিয়ে কিছুমানে মুৰ্গী মানে পালন কৰিছে কিছুমানে হাঁহ পালন কৰিছে। কিছুমানে ধৰক। গৰু আনিছে কিছুমানে ছাগলী পালন কৰিছে। তেনেকে মানে ভাগে ভাগে মানে গোটৰ মানে যাৰ যি। মানে আচনি জ মানে তেওঁলোকে মানে। বনাই প দিছিল সেইমতে মানে তেওঁলোকে কৰি আছে। আৰু এতিয়া আপোনালোকে কেনেকে কৰিছে। বাৰু আপোনালোকৰ গোটৰ হয় হয় হয় অহ।
আৰু এ খালি এগৰাকীহে গৰুৰৰু। গৰু কৰিছে। গৰু।
ন অঁ ন এতিয়া মানে আৰু এটা কথা সুধো ৰ'ব মানে যিহেতু আমাৰ পইচাটোৰ পৰিমাণ কম। এতিয়া সেই পইচা। ত মানে নিশ্চয় চাগে খুব সৰু গৰু। পোৱালি কিনিছে চাগে নহয় জানো ডাঙৰ ডাঙৰটো কিনিব নোৱাৰে কাৰণো। এতিয়া বজাৰত গৰু। গৰুৰ দাম মানে মূল্যটো বহুত। বেছি সেই অনুপা। নিছে সৰু পোৱালি কিনিছে। তেনেক জানো অকণমান তেওঁলোকৰ কষ্ট হ'ব ডাঙৰ কৰৰুতে এনেকুৱা জানো অ। কষ্ট হ'বই কাৰণতো পোৱালি অনুপাতে পইচাটো বেছি পোৱাহেঁতেন। তেতিয়া মানে তেওঁলোক। মানে কিবা এটাাভান হল হেতেন।
হয়।
আৰু এতিয়া বৰ্তমান আপোনালোকে পচিচ। ত্ৰিছ হাজাৰ টকাৰটো কাৰণোনে। তোৰ সোমায়।
আমাৰ কৰিছে অকন ইয়াৰ হেৰিয়ে আমাৰ জীৱিকা সুখী আহি অকমান কাম আগবঢ়াইছে বাৰু, তাকে হেৰি কি বুলি কয় আমাৰ তোমাক কি কিনিছে যদিও দুই তিমছৰ সৰু হ'ব কামটো দীঘলীয়া হ'ব গৰু আনা গৰাকীৰ। আৰু হ'লেও মানে তেওঁ প্ৰচেষ্টাটো হাতত লৈছে যেতিয়া কৰিম বুলি দৃঢ়তাৰে ভাবিছে যেতিয়া কৰিবলৈ আগবাঢ়িছে, তেওঁ নিজে দৃঢ়বিশ্বাস এটা লৈ লৈছে। ন' তেওঁক কৰিব পাৰিম বুলি ভাবিছে তেওঁক পাৰিবয়ে আৰু আমাৰ কিন্তু মেম্বাৰ গোট কেগৰাকীয়ে বহুত আগ প্ৰনা মানে বহুত মানে আগৰণুৱা আৰু
অ', কৈ যাওঁক ম মানে কি জানে আপোনালৈ যদি মনত যদি দৃঢ়তা ভাৱে এটা থাকে নহয় নিশ্চয় তেওঁলোকে কামটো কৰি কৰিলে সফল হ'ব আৰু তেওঁলোকে যদি ভাল যে এইটো কাম মই কৰিব নোৱাৰো তেতিয়া মানে কি হয় জোৰ জবস্তি কৰিলে মানে কি হয় তেওঁ কামটো মানে কিতকে নহয় ফলপাতি হ'ব নোৱাৰে সেইটো কাৰণে মানে যিকোনো কাম এটা কৰিব যাওঁতে যদি তেওঁলোকে দৃঢ়তাৰে বা মনৰ মনোবল থাকে তেতিয়া নিশ্চয় সেই কামটো তেওঁলোকে কৰি শেষ কৰিব পাৰিব। বা তেওঁলোকে তাত কৃতকাৰ্যতা লাভ লাভ হ'ব। সেইটো কাৰণে মানে যিকোনো কামে কৰাৰ আগতে মানে এবাৰ মানে নিজকে ভাবি চাব লাগিব যে এই কামটো মই বা এই হাঁহ পালনে বা মই গৰু পালনে বা ছাগলী পালনে কৰিম। কিন্তু কৰাৰ আগতে মই এ কামতো কৃতকাৰ্য হ'ব পাৰি নে নাই সেইটোও চিন্তা কৰিম লাগিব নহয় জানো। অ', কাৰণটো আমি এতিয়া ঘ ঘৰুৱা পৰিৱেশত নহয় জানো আমাৰ ল'ৰা-ছোৱালী আছে আমি ল'ৰা-ছোৱালী প মানে উম, সকলো খিনি যোগাব দিয়াৰ পিছতেহে আমি দ্বিতীয়টো কামলৈ যাব পাৰো প্ৰথম কাম আমাৰ ঘৰখন নহয় জানো, ঘৰ খনৰ কাম খিনি শেষ কৰিহে আমি দ্বিতীয়টো কাম বা আমি তেনেকে কে গোটৰ বিষয়ে চিন্তা কৰিব পাৰো নহয় জানো। কওঁকচোন বাৰু আপোনালোকে এতিয়া কি মানে পদক্ষেপ লৈছে। এতিয়া পঁচিশ হাজাৰ টকাৰে দি আপোনালোকে
অ', নাই আমি প্ৰথম পইচাটো লক তাৰ পিছতে আমি চিন্তা চৰ্চাটো কৰি ম প্ৰথম আমি এতিয়া আমাৰতো বহুত আমাৰ নিজৰ পকেটৰ পৰা খৰচ হৈছে ন' এতিয়া কিছুমানে ছাগলী লৈছে ছাগলীৰ কাৰণে নিজৰ ঘৰুৱা কেইটামান গৈছে, মুৰ্গীৰ কাৰণে মুৰ্গী ঘৰটো বনাইছে কেইটামান খৰচ হৈছে ছাগলীৰ কাৰণে খৰচব হ'ব নিজা নিজা পকেট
সকলোৱে অ', সকলোৱে যাব অ', একোৱেই নহয় এ আজি শুনক, আজি এই মানে যিটো মানে সমস্যা এ দি মানে এনেকুৱা দিনত আপোনাৰ দহ হাজাৰ টকাটোৰ মূল্য একেবাৰে সীমিত, নহয় জানো। একো কামত তেই নালাগে। তথাপি চৰকাৰে যেতিয়া আমাক অনুদান এটা হিছ দিছে নহ আমি সেই কামটোতো কৰিবই লাগিব কাৰণ কামটো ন কৰিলে আমাৰো বহুত প্ৰব্লেম হ'ব। সমস্যাই দেখা দিব কাৰণ পিছত আমি আনি পইচা পাব লগীয়া হ'লে আমি প্ৰথম আঁচনি কামটো আমি দেখুৱাবই লাগিব। আৰু আমাৰ জিৱীকা সখীয়ে যিহেতু জি পি এছত আমাক ফটো মাৰি দিছে। নহয় জানো, অ', এতিয়া পি এছ কেমেৰাত আমি ফটো উঠি থোৱা পিছত সেই কামটো যদি তেওঁলোকে পিছত আমাৰ মানে আকৌ ভিজিট কৰিব আহে বা পৰি পৰিদৰ্শন কৰিব আহে তেওঁলোকে পৰিদৰ্শন কৰিব অহাৰ লগে লগে যদি আমি দেখাব নোৱাৰোঁ তেওঁলোকেতোতো তেতিয়া মানে উম, ভাল ধৰক উম, আমাক বুলি ভাল মানে কিবা এটা মানে উপায় নিদিবও পাৰে নহয় জানো।
অহ।
কাৰণে আমি বহুত কথাই চিন্তা কৰি পেলাই কামখিনি কৰি আগুৱাই নিবলৈ বিচাৰিছোঁ তাৰ বিচাৰোঁ মানে। এতিয়া গোট বুলি ক'লে ধৰক এতিয়া আপুনি মই অকলে কৰাটো নহয়! এটা মানে সমূহীয়া নহয় জানো! সমূহীয়া মানে অনু খাম বুলি ক'লেও ভুল নহয় জানো! গোটৰ মানে দছজনী মি লি আমি এটা মানে একমতত কাম কৰিব লাগিব। এতিয়া আপোনালোকৰ গোট তই মহিলা কেইগৰাকী মানে কেনেকুৱা কওকচোন
আমাৰ মানে মহিলাকে তেনেকে আমি আজিলৈকে আজি আমি ধৰক আপোনাৰ এঘাৰ চনৰ পৰা আমি গোট চলাইছো এতিয়ালৈকে আমি ধুনীয়াকে চলি আছো মানে কোনো প্ৰব্লেম নোহোৱাকে আমাৰ ইজনে সিজননে কথাবিলাক আমি শ্বেয়াৰ কৰো ইজনে সিজনীক ন কৰি মকামিলকে পাতো হয়
সিজনীৰ কথা যদি আপুনি বুজ নাপায় বা সমমিতা নাথাকে সম মমিতা নাথাকে তেতিয়া হ'লে আপোনালোকে, মানে গোটটো আগুৱাই নিব নোৱাৰিব, গোটটো আগুৱাই নিব লাগিলে ইজনে সিজনৰ হাতত ধৰি আগ বাঢ়ি যাব লাগিব। বা ইজনে কিবা সমস্যা হৈছে সেই ইজ আ আনজনীয়ে মানে সেই সমস্যাটো মানে মানে দাঙি ধৰিব লাগিব তেতিয়াহে গোটটো মানে, আগুৱাই যোৱাত মানে বা কাৰ্য বা ফলতি হ'বলৈ মানে হ'ব।
হয়। এতিয়া আমি মানে কি এটাই মানে কি আমাৰ আমিতো তেনেকে দহ হাজাৰ টক আমি মুঠতে পোৱাত তো আমাৰ বহুত অসমৰ হয় নহয় বাৰু, এতিয়া আমাৰ চৰকাৰ ফালৰ সেইটো দি, আমাক ইমান এটা সহায় কৰিছে, আমি মানে তেওঁকো ধন্যবাদ দিয়াৰ লগতে আমি নিজে আগ বাঢ়ি যাবলৈ অকণ নি
অ, অ, বহুত ভাল কাম কৰিছে চৰকাৰে। অ, চৰকাৰতো বহুত এইটো ভাল পদক্ষেপ নহয় জানো, এতিয়া চাওক আমি দুখীয়া মানুহখিনি নহয় জানো, এতিয়া চৰকাৰে যিটো আমাক অৰুণোদয় আঁচনি দিছে নহয় জানো সেই আঁচনিখন পায় দুখীয়া মানুহ খিনি কিমান স সকাহ পাইছে, কিছুমানৰ এনেকুৱা হৈছে সেই পইচাটো দিয়ে ল'ৰা ছোৱালী খিনিক স্কুলত নামভৰ্তি কৰিছে, নহয় জানো কাৰণটো মা
মানে মাই মাহেকীয়া সৃ তেওঁলোকে
হয়।
এশ পঞ্চাছ টকা পায়, কোনোবা মাহত তেওঁলোকে মানে পাছবুকৰ পৰা নুঠাবও পাৰে তেওঁলোকে তিনিমাহৰত উঠালে তাৰে যদি তিনি হ পাঁচ হেজাৰ বা চাৰি হেজাৰ টকা এটা জমা জমা হয় সেই পইচা ত তেওঁলোকে এটা ভাল কাম এটাও কৰিব পাৰে নহয় নহ চাৰি পাঁচ হাজাৰ
উম উম
তেনেকুৱা মানে চ প্ৰায় যিবিলাক আচ আচলতে সেই আঁচনি সকলোখিনিয়ে ভালাপত কাৰণ বিশেষ আচল খিনি দিমাক নাই সুধ মহিলা মানে কি পাবা নেছিল নে নাই আমি মানে কি হৈছে দহটা মাছঠ লা হৈছিল বা টকা পাঁচশৰ কাৰণে কাৰোবাৰ যাব লগা হৈছিল কিন্তু এতিয়া আমি গোটত থাকি কি কৰিব পাৰিছো আমি বেলেগলৈ যাব নালাগে আমাৰ গোটৰ পৰা আমি লৈছো নহয় জানো তাৰ বিনিময়ত আমি কিবা এটা দি চোৱা গউতটোত দিয়া মানে কি আমি নিজেও পাইছো সেই অটোবা কিবা এটা নহয় জান আমি নিজে পইচা লৈছো কিন্তু সেই পইচাটো আমি আকৌ গোটক কিবা এটা যদি তাৰ মানে সুত কিবা এটা বা কিবা এটা দিলো আৰু গোট পইচাটো আ বিনিময় কিন্তু আ
হয় কওক
আপুনি দিলে বা মই দিলোঁ
উম
দিয়া যায় অ আমাৰো আছে পিছে ৰ পৰা আমিছো আৰু গাওঁৰ কাৰণে আমি কি কৈছো গাঁৱৰ বা চুবুৰী মানে বাই-ভনী বা জীয়াৰী-বোৱাৰী স কলো আমি একতা হৈ থাকিব পাৰিছোঁ।
হয়-হয়-হয়, কথাাটো হয়।
অ' কিন্তু বহুত ভাল লাগে গোট টো লৈ গ'লে কিন্তু আমি মানে সপ্তাহত এদিন বহোঁ, আপোনালোকে কেতিয়া বহে নাজানোঁ। আমি প্ৰতি দেওবাৰে বহোঁ। আপোনালোকে
অ', আমাৰো দেওঁবাৰে হয় বাৰু, ঠিক আছে, আপুনি ভাত খালে নাই?
দেওঁবাৰে আবেলি বহুত এতিয়া অ'।
অ', আমাৰ আবেলিয়ে হয় দুটা বজাত। এতিয়া আপুনি ভাত খালেনে নাই? ভাত খালে?
হয়, হয়।
অ', ভাত খালে নাই এতিয়া আপুনি?
খালোঁ, খালোঁ।
ঠিক আছে আপোনাৰ পিছত কথা পাতি ভাল লাগিল আকৌ পিছত পাতিম আৰু হা।
অ', খালোঁ, খালোঁ।
উম, পিছে কথা পাতিম আকৌ আপোনাক লগ পাম।
অ', খা
উম, হ'ব দিয়ক, অ', অলপ পিছত আকৌ লগ পাম আপোনাক পিছত কথা পাতি ভাল লাগিল বাৰু পিছত লগ প পাম।